অ শুনি।
শুমি আছো তুমি।
হয় হয় আছকু অঁ আছক। মানে আজি অকণমান তোমাৰ লগত এটা বিষয় আলোচনা কৰিম ভাবিলোঁ বিষয়টো হৈছে মানে আমাৰ অসমৰ অসম বিখ্যাত তথা পৃথিৱী বিখ্যাত গঢড়ৰ বিষয়ে কেনেকুৱা হ'ব।
অ হয় নেকি অ বহুত ভাল হ'ব ভাল হ'ব অ বহুত।
অ মানে আজি আমি এই গড়ৰ বিষয়ে কথা পাতিব ললাইছো যিহেতু মানে। গড় সময় এটা অতি গুৰুত্বপূৰ্ণ আৰু বিখ্যাত জীৱ। বিশেষকৈ মানে। এশিঙীয়া। গডৰ বাবে অসম সমগ্ৰ বিশ্বতে পৰিচিত।
উম ঠিকেই কৈছা তুমি আহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নাম শুনিলে গ মানুহৰ মনত প্ৰথম এ এশিঙীয়া গড়ৈ।
হয় হয় তুমি প্ৰথমবাৰৰ বাবে। গড়ৰ অ বিশষ। তে কেতিয়া জানিছিলা।
মই সৰুতে পাঠ্যপুথিত পঢ়িছিলো তাৰ পিছত টিভিত কাজিৰঙাৰ ডকুমেন্টী চাইছিলো।
অঁ অঁ হয় অ হয় মই স্কুলৰ শিক্ষামূলক ভ্ৰমণত মানে কাজিৰঙালৈ গৈছিলোঁ তাৰ তেতিয়া প্ৰথমবাৰৰ বাবে গড় নিজ চকুৰে মানে দেখিছিলোঁ
আচ্ছা হয়নে অ তোমাৰ তেতিয়া কেনেক কেনেকুৱা মানে অনুভৱ হৈছিলে
মানে বহুত ভাল লাগিছিল ইমান ডাঙৰ জন্তুটো ওচৰৰ পৰা দেখি আচৰিত হৈছিলোঁ গড়টো মানে বহুত শান্তভাবে ঘাঁহ খাই আছিল
আচ্ছা আচ্ছা বহুতে ভাবে গড় বৰ হিংস জন্তু অ কিন্তু সকলো সময়ত তে তেনে নহয়
একদম- একদম ঠিক- একদম ঠিক মানে সাধাৰণতে গড় শান্ত স্বভাৱৰে হয়। কিন্তু মানে যদি ই বিপদ অনুভৱ কৰে নহয় বা বিৰক্ত কৰা হয় তেতিয়া মানে আক্ৰমণাত্মক হৈ উঠিব পাৰে।
আচ্ছা - আচ্ছা হয় নেকি? আহ, পিছে এশিঙীয়া গড়ৰ বিশেষত্ব কি?
মানে ইয়াৰ নাকৰ ওপৰত এটা শিং থাকে। এই - এই কাৰণে মানে ইয়াক এশিঙীয়া গড় বুলি কোৱা হয় বিশ্বৰ আন বহু গড়ৰ মানে দুটা শিং থাকে।
আচ্ছা-আচ্ছা হয় নেকি? পিছে আহ। পিছে গড়ৰ ওজন কিমান থাকিব পাৰে এটা?
নে পূৰ্ণবয়স্ক গড়ৰ ওজন প্ৰায় ওঠৰশ কিলোগ্রামৰ পৰা সাতাইচশ কিলোগ্রামলৈকে হ'ব পাৰে।
ওজনৰ পিছতো গড় দৌৰিব পাৰিব নেকি?
পাৰে -পাৰে শুনিছো মানে গড়ে ঘণ্টাত বোলে প্ৰায় এই প্ৰায় চল্লিশ কিলোমিটাৰ পৰ্যন্ত মানে বেগত দৌৰিব পাৰে।
বা হয় নেকি আহ, সেইটো কিন্তু বহুত তে নাজানে আৰু মই যোৱা নাছিলো।
হয়-হয় মানে গড়ৰ চকুৰ দৃষ্টি বৰ তীক্ষ্ণ নহয়। কিন্তু ইয়াৰ মানে ঘ্ৰাণ শক্তি মানে শুঙি শুঙা শক্তিটো আৰু শুনা শক্তি মানে ক্ষমতা বহুত ভাল।
আচ্ছা - আচ্ছা হে - হে হয় নেকি? পিছে আহ, গড়ে সাধাৰণতে কি খায় বাৰু ইমান শক্তিশালী যিহেতু অহ কি প্ৰায় ইণ্টো।
মানে গড় তৃণভোজী জন্তু ই ঘাহ জলজউদ্ভিদ আৰু গছৰ মানে গছৰ পাত আৰু ফল মূল খায়।
আচ্ছা-আচ্চা। অচ্ছা হয় নেকি? পিছে গড়বোৰ অহ বেছি কে কত পোৱা যায়?
অসমত মূলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। ইয়াৰ উপৰিও পবিতৰা অভয়াৰণ্য আৰু মানে ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো গঢ় আছে।
আচ্ছা - আচ্ছা হয় নেকি? আহ, তে পিছে কাজিৰঙা গ গড় বিশ্ববিদ্যালয় বিশ্ববিষয়ক হয়নে জানো।
নিশ্চয়-নিশ্চয় মানে বিশ্বৰ সৰ্বাধিক এশিঙীয়া গড় টো কাজিৰঙাতে আছে বুলি কোৱা হয়।
কিন্তু আহ গড় বহু বিপদৰ সন্মুখীন হ'বলগীয়া হয় হয়নে?
হয় - হয় মানে চোৰাং চিকাৰ -চোৰাং চিকাৰী ইয়াৰ আটাইতকৈ ডাঙৰ বিপদ।
উম, মানুহিক গড়ৰ শিঙৰ বাবে ইয়াক হত্যা কৰে বুলি শুনিছো আমি মইও।
হয় বহুত দুখৰ বিষয় মানে কিছুমান দেশে গড়ৰ শিং ঔষধি গুণ আছে বুলি বিশ্বাস কৰে। যদিও ইয়াৰ মানে বৈজ্ঞানিক প্ৰমাণ নাই।
আচ্ছা হয় নেকি? পিছে আহ, গৰুৰ শিং কি বস্তুৰে মানে গঠিত হয়।
আমাৰ নখ আৰু চুলিৰ দৰে মানে কেৰেটিন নামৰ এটা পদাৰ্থ থাকে সেই পদাৰ্থৰে গঠিত।
আচ্ছা - আচ্ছা ইয়াক এহ মূল্যৱান বুলি ধৰা বস্তুটো আচলতে নখৰ দৰে পদাৰ্থ।
হয় - হয় ঠিক কৈছা, অথচ কিন্তু ইয়াৰ মানে ইয়াৰ বাবে এটা নিৰি জীৱক হত্যা কৰা হয়।
পিছে আমাৰ চৰকাৰে চোৰাং চিকাৰ ৰোধ কৰিবলৈ কি কৰে বাৰু।
বন বি বিভাগে মানে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰে মানে বন কৰ্মীসকলেও দিন ৰাতি টহল দি থাকে আৰু তাতে কাজিৰঙাত।
হয় নেকি। আহ তথাপিও আমি চাওঁ টিভিত দেখো যে নিউজত মাজে মাজে চোৰাং চিকাৰৰ খবৰ আহে।
হয়, হয়, হয় একদম ঠিক মানে সেইবাবে মানে জনসচেতনতা বহুত প্ৰয়োজন।
হয় আৰু বানপানী। সময়তো গঁড়ে সমস্যাৰ সন্মুখীন হয় হয় ন।
অ, হয় হয় একদম মানে কাজিৰঙাত বান আহিলে বহুত মানে গড় ওখ ঠাই বিচাৰি ওলাই আহে।
হয় সেইবাবে ৰাস্তাত আহ ৰাস্তা পাৰ হওঁতে দুৰ্ঘটনাৰ সন্মুখীনো হয় গড়।
হয় হয় মানে বহু সময়ত বন বিভাগে যান বাহনৰ গতি সীমিত কৰি দিয়ে।
উম আৰু তোমাৰ মতে গড় সংৰক্ষণ কিয় প্ৰয়োজন কোৱাচোন।
গড় আমাৰ মানে প্ৰাকৃতিক ঐতিহ্য ই পৰিৱেশৰ ভাৰসাম্য ৰক্ষাতো সহায় কৰে লগতে মানে অসমৰ পৰ্যটন উদ্যোগতো ইয়াৰ ডাঙৰ অৱদান আছে।
উম ঠিকেই কৈছা তুমি বহু পৰ্যটক কেৱল গড় চাবলৈ অসমলৈ আহে হয়নে।
অ, হয়-হয় ইয়াৰ ফলত মানে স্থানীয় মানুহেওঁ অৰ্থনৈতিকভাৱে উপকৃত হয় মানে হোটেল গাইড গাড়ী চলোৱা মানে বহুত লোকৰ উপাৰ্জনৰ উৎস সৃষ্টি হয়
হয় হয় ঠিকে কৈছা তুমি তুমি কেতিয়াবা আকৌ কাজিৰঙালৈ যাব বিচাৰা নেকি।
হয়- হয় নিশ্চয়, নিশ্চয় মানে কাজিৰঙালৈ মই এবাৰ গৈছিলো যাওঁতে মানে তেতিয়া জীপ চাফাৰী কৰিলো। এতিয়া মোৰ মানে আৰু এদিন। যাই মানে তাতে হাতি চাফাৰী কৰিবলৈ মানে খুব ইচ্ছা আছে তোমাৰ ইচ্ছা আছেনে।
আহ মই যাব বিচাৰো। গড়ৰ উপৰিও বাঘ। হাতী আদি চাব মই বহুত মোৰ মনৰ পৰা মানে বহুত ইচ্ছা আছে।
হয় হয় খুব ভাল ল ভাল কথা মানে তেতিয়াহলে আমি এদিন অকমান এই গৰম দিনবোৰ যাওঁ ঠাণ্ডা দিনত আমি যোৱাৰ কাৰণে চেষ্টা কৰিম ন কি কোৱা?
অঁ চেষ্টা কৰিম আমি। অঁ মইও ভাবিছো যদি আহ তোমাৰ লগত যাব পাৰো তেন্তে আৰু ভাল কিয়নো তুমি আগতো গৈছা।
হয়, হয়, হয় আমি একেলগে চেষ্টা কৰিম দিয়াচোন এই গৰম দিনকেইটা যাওঁক মানে গৰমত যাব নোৱাৰা ন ক'তো বহুত গৰম পৰিছেতো
হয় আৰু যদি তুমি মানুহক এটা বাৰ। টা দিব লগগীয়া হয় ঘৰৰ বিষয়ে তুমি কি ক'বা
মই বাৰ্তা এইবুলি দিম যে মানে যিহেতু গড় আমাৰ অসম বি বিখ্যাত অসমৰ গৌৰৱ, গতিকে মানে গড় ক যাতে এনেকৈ চুৰাং চিকাৰ যে। হত্যা কৰিব নোৱাৰে তাৰ বাবে মানে- আমাৰ চৰকাৰ প্ৰশাসন তথা আমাৰ ৰাইজেওঁ অলপ সচেতন হ'ব লাগিব। তেতিয়াহে মানে তেওঁলোকে এইবিলাক বেয়া কাম বোৰ কৰিব নোৱাৰিবতো। গতিকে আমি। চৰকাৰ আৰু প্ৰশাসনলৈকে আহ্বান জনাম তেওঁলোকে যাতে অকণমান অধিক মানে তেওঁলোকে এইবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। আৰু বিশেষকৈ মানে বানপানীৰ সময়ত মানে গড়বোৰ যাতে যি মানে কষ্ট হয়। সেই তাৰে যাতে অকমান তাৰে ব্যৱস্থাবিলাক আগতীয়াকৈ কৰে। সেইটো মই আহ্বান জনাম আৰু মোৰ। ফালৰ পৰা।
হয় অঁ তুমি একেবাৰে ঠিক কথা কৈছা এইটো দিয়াৰো ম মোৰ একে মন। যদি আমি আজি। সচেতন নহও তেন্তে ভৱিষ্যতৰ প্ৰজন্মই হয়তো গড় কেৱল ছবিতে দেখিব হয় নে আৰু প্ৰতিটো ড়গ আমাৰ আহ অসমৰ প্ৰতিক গৈ কিনে থাকক
হয় গঁড় যিহেতু আমাৰ বাবে বিখ্যাত অসমৰ গৌৰৱ আৰু মানে আমি আমাৰ অসমখন মানে গঁড় এশঙীয়া গড়ৰ বাব বিখ্যাত যিহেতু বহুত মানে দূৰৰ পৰা পৰ্যটকবিলাক আহি কাজিৰঙাতে গড় চাবই আহে গতিকে যদি। গড়ে যদি নাথাকে তেতিয়াহ'লেনো তেওঁলোকে কি চাব হয়নে
হয় আৰু ইয়াৰ বাবে চৰকাৰ বন বিভাগ বিভাগ আৰু সাধাৰণ মানুহ সকলোৱে একেলগে চেষ্টা কৰিলে গড়ৰ সংৰক্ষণ কৰিব
হয় হয় নিশ্চয় গতি সেই সেইটোৱে আৰু আমি চৰকাৰ তথা ৰাইজে অলপ সচেতন হ'ব লাগিব যাতে এনেকুৱা কামবিলাক নহওক আৰু বিশেষকৈ মানে কাজিৰঙাৰ বাকী যি জীৱ জন্তুবোৰ আছে এই বাৰিষা কালত মানে বহুতৰ তেওঁলোক মৃত্যুমুখত পৰে বিশেষকৈ এই হৰিণ এই পহু সৰু সৰু জীৱ জন্তুবিলাক তেনেকুৱা বিলাক মানে বহুত বিপদত পৰে আৰু কেতিয়াবাতো আমি। শুনিবলৈ পাওঁ হাতীও মানে কোনোবা ডাঙৰ পুখুৰী বা গাঁতত এনেকে এ। ফচি যোৱা খবৰবিলাক পাওঁ গতিকে সেইবিলাক বন বিভাগে। অকণমান ভালদৰে চোৱা চিতা কৰি টহল দিয়াৰ ব্যৱস্থা কৰিব লাগে। মানুহবোৰ ডিউটি টাইমে টাইমে ভালদৰে দিব লাগে তেতিয়া জীৱ জন্তুৰ মানে কোনো কষ্ট নহয় আৰু-
হয় ইয়াৰ বাবে বন বিভাগে আৰু চৰকাৰে এক- উ ডাঙৰ পদক্ষেপ লোৱাটো অতি জৰুৰী-
তেতিয়াহ'লে আজি আমাৰ গোটেই বক্তব্য খিনি ভাল লাগিল তোমাৰ লগত আলোচনা কৰি কাজিৰঙাৰ বিষয়ে পাতিলো গড়ৰ বিষয়ে আমি আলোচনা কৰিলো পিছত আকৌ কেতিয়াবা আমাৰ সুযোগ সুবিধা সময় হলে আমি আৰু বেছিকৈ পাতিম নে কি কোৱা
উম ঠিকে ঠিকে মোৰো বহুত ভাল লাগিল আৰু অসমৰ গৌৰৱ গ়ক গ়ৌৰৱ সুৰক্ষিত ৰখাতটো আমাৰ সকলোৰে দায়িত্ব হয়নে উ ঠিকে আছে দিয়া আজি মোক
আহ হয়
ঠিক আছে দিয়া।